তুমি?
অ ভালেই। তুমি?
উম মোৰ ভাল ৰবা। তুমি কি কৰি আছিলা? কিবা ব্যস্ত আছিলা নেকি?
নাই নাই, মই এনেই আছিলো ৰবা।
হয়, এইটো কি বুলি কয়? উম ব্যস্ত নাছিলা যদি এটা মানে সেই ওপৰত কথাখিনি পাতিব পাৰিলো হয়।
হয় হয় নিশ্চয় কি কি বিষয়ে কথা পাতিম বুলি ভাবিছা আজি?
উম বেলেগ তেনেকুৱা একো নাই, মানে ধৰা বন্ধুত্বৰ ওপৰতে আছিলে।
অ, ভালে ভাবিছা কিন্তু।
অ। বন্ধুত্ব মানুহ জীৱন বহুত মানে অমূল্যয় সম্পদ বুলি কোৱা হয়। যেনে ধৰা এজন ভাল বন্ধু জীৱনৰ সুখ দুখৰ সাৰ্থী সাৰথী হয়।
অ, ঠিকেই কৈছা বাৰু। অ পৰিয়ালৰ পিছতে বন্ধু সকলে আমাৰ আটাইত ওচৰ মানুহ বুলি ভবা ক'ব পাৰো আমি ন।
হয় একেবাৰে ঠিক কৈছা। মানে ধৰা এজন সঠিক কাৰ বন্ধুৰ হ'লে বিপদৰ সময়ত সহায় কৰা কৰে আৰু সঠিক পথ দেখুওৱা।
অ বন্ধুত্ব এ বন্ধুত্ব কিয় ইমান গুৰুত্বপূৰ্ণ বুলি তুমি ভাবা পিছে?
হয়, কাৰণ বন্ধুৱে আমাৰ মনত মানে মনৰ কথাখিনি বুজে। আমি যি সকলোৱে সকলোৱে ক'ব নোৱাৰো। সেই কথাবোৰ বন্ধুকে সহজে ক'ব পাৰোঁ।
উম উম সঁচাকৈ এইটো বাৰু ঠিকে কৈছা তুমি কাৰণ আমি কিছুমান কথা না আমি আমাৰ পৰিয়াল লগত আগত ক'ব পাৰো ন। বেলেগৰ আগত ক'ব পাৰো কিন্তু আমি এজন ভাল বন্ধুৰ আগত আমি আমাৰ মনৰ কথা খিনি খুলি ক'ব পাৰো।
হয় মানে ধৰা বন্ধু থাকিলে জীৱন অধিক আনন্দ ময় মানে ৰঙীন হৈ উঠে।
অ। ঠিকে কৈছা আৰু বেছিকৈ তো স্কুল জীৱনত বন্ধুত্বৰ গুৰুত্ব বেছি অনুভৱ কৰা হয় ন?
হয় হয় একেবাৰে ঠিক, মানে ধৰা একেলগে পঢ়া। খেল ধেমালি কৰা। ভ্ৰমণ আদি অভিজ্ঞতা বন্ধুত্ব অধিক মানে মজবুত কৰে ৰাখে।
অ ঠিকে আৰু মোৰ মানে এটা কথা মনত আছে। এবাৰ মই অসু হোৱাৰ সময়ত মোৰ বন্ধুসকলে মোক সচ অ যত যথেষ্ট সহায় কৰিছিল।
পৰিবি পৰিবি, চেন্দেল পিন্ধি পৰিবি। হয়, সেইটোৱেটো প্ৰকৃত বন্ধুৰ পৰিচয়। প্ৰয়োজনৰ সময়ত যিজন কাষত থাকে, সেইজনে প্ৰকৃত বন্ধু আচল বন্ধু।
ঠিকে কৈছা কিন্তু আজিকালি বহুতে স্বাৰ্থৰ বাবে বন্ধুত্ব কৰে।
সেইটো কিন্তু হয়। সেয়া দুখজনক কথা। স্বাৰ্থ ভিত্তিক সম্পৰ্ক বেছিদিন নাথাকে কিন্তু।
অঁ ঠিকে।
শুনিছা নেকি তুমি?
অ অ। তোমাৰ মতে এজন ভাল বন্ধুৰ তাত কি কি গুণ থাকিব লাগে এনে?
উম বহুত ধৰণৰ গুণ থাকিব লাগে যদি সত ত বন্ধু হয় যেনে ধৰা সস্ততা, বিশ্বাসযোগ্যতা, সহানুভূতি, ধৈৰ্য আৰু সহায় কৰা মানসিকতা থাকিব লাগে। নহলে বন্ধুত্ব সেইটো বন্ধুত্বত ধৰা নাযায়।
ঠিকে কৈছা, আৰু মই ভাবো বন্ধুত্বৰ মূল ভেটি হৈছে বিশ্বাস। বিশ্বাস নহলে আমি আহ এজন বন্ধুৰ ওপৰত ধৰা যদি আমি বিশ্বাসে নাথাকে তেন্তে সেইটো কেনেকুৱা বন্ধুত্ব ত আৰু হয়নে?
হয় একেবাৰে ঠিক কথা কৈছা, যদি বিশ্বাসী নাথাকে সেইটো আৰু কেনেকুৱা বন্ধুত্ব হব পাৰে। কেতিয়াবা বন্ধু বান্ধৱৰ মাজত ভুল বুজাবুজি হ'বও পাৰে।
হয় হয় কিন্তু কথা বতৰাৰ জৰিয়তে সেই ভুল বুজাবুজি আত তৰ কৰিব লাগে, এনেকুৱা নহয় যে ভুল বুজাবুজি হল বুলি আমি সেই বন্ধুত্বটো এৰি দিব লাগে আৰু সদায়ৰ বাবে।
সঁচা কথা উম খং, অভিমান অধিক দিন ধৰি ৰাখিব নালাগে আও। ক্ষমা আৰু বুজাবুজি মূলভাৱ থাকিলে বন ক্ষমা আৰু বুজাবুজি অনুভৱ থাকিলে বন্ধুত্ব অটুত থাকে।
অঁ ঠিকেই কৈছা, আৰু সামাজিক মাধ্যমৰ যুগত নতুন নতুন বন পোৱা সহজ হৈছে আজিকালিৰ দিনত, এইটোতো তুমি গমেই পোৱা ন।
এই সেইটোত মই ইমান এটা মানে ভাল নাপাওঁ, যেনে ধৰা অনলাইন বন্ধু বান্ধৱ ইমানো মানে ভাল বুলি মই নেভাবো, তুমি কি ভবা?
অঁ ঠিকেই বাৰু কাৰণ এজন ভাল বন্ধু সেইজনে যিজনে আমাৰ মংগল বিচাৰে আৰু বেয়া কামৰ পৰা আঁতৰাই ৰাখে, কাৰণ এতিয়াতো আমি অনলাইন যোগে আমি জা নাজানো ন যে সেইজনে আমাৰ বিষয়ে কি ভাবিছে বা কি ধৰা আমি এ সেই মেছেজত বা ফোনত ইমান এটা গম নেপাওঁ। যে মানুহজনে আমাৰ কি বিচাৰিছে।
সঁচা কথা মানে অনলাইনৰ বন্ধুত্ব বুলি কৈ লে বিভিন্ন ধৰণৰ মানে সেইও কৰিব বিচাৰিব পাৰে তোমাৰ বেয়াটো বিচাৰিব পাৰে।
উম ঠিকে কৈছা তুমি এইটো।
কিন্তু প্ৰকৃত বন এজনে আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰাতো সহায় কৰে।
ঠিকেই-ঠিকেই তুমি ঠিকে কৈছা এইটো আৰু হতাহাৰ সময়ত বন্ধু উৎসাহে নতুন শক্তি যোগায় এইটোতো মানে এটা বহুত হেই কথা।
সঁচা টো মানে ইতিহাস বন্ধুত্বৰ বহু উদাহৰণ পোৱা যায়। সাহিত্যটো
উম ম হয়-হয় ঠিকে। বহু মহান ব্যক্তিৰ সফলতা আৰত তেওঁলোকৰ বি শেষ অৱদা-অৱদান আছে।
সেইটো সঁচা কথা। তুমি তোমাৰ বন্ধুসকলৰ সৈতে কেনেকৈ সম্পৰ্ক ভাল ৰাখিব বিচাৰা সেইটো কি বুলি ভাবিবা তুমি?
অ মই আ বহুতৰ লগত তোমাৰ নিয়মিত যোগাযোগ আহ ৰাখোৱেই। কে তেওঁলোকৰ মনৰ অ, তেওঁলোকৰ কথা মনোযোগেৰে শুনো আৰু যিমান পাৰোঁ সহায় কৰে। কৰোঁ, কিন্তু মই ভাবো এইটো নহয় যে আমি ভাল বন্ধু এজনৰ লগত সদায় কথা পাতিব লাগিব। কিছুমান বন্ধু আমাৰ এনেকুৱা আছে যে, আমি যদি এমাহ দুমাহৰ মূৰতো কথা পাতো বা লগ পাওঁ, তেন্তে সেই বন্ধু টো এনেকুৱা নালাগে যে, আমি এমাহ দুমাহৰ পিছত লগ পাইছোঁ। মোৰ মতে এনে কুৱা আৰু, তোমাৰ মতে?
হয় হয়, মানে এই অভ্যাসটো খুব ভাল হয়। হুম মানে সদায় এজন ব্যক্তিৰ লগত কথা পাতি থকাটোও ভাল। ধৰা কিছুমান ভাল থাকিলে, সেই বন্ধু দুজনক ধৰা, এমাহ দুমাহৰ পিছত লগ পালে, যি এষাৰ মাত দিয়ে সেই মাতষাৰত ভাল লাগি যায়।
হয় হয়, তুমি ঠিকে কৈছা, মোৰ আ কিছুমানৰ লগতটো সদায় আছে, কিন্তু এজন দুজনৰ লগত ইমান নাই হ'লেও, আমি যেতিয়া লগ পাওঁ। আমাৰ এনেকুৱা নালাগে যে আমি বহুত দিনৰ মূৰত লগ পাইছো, আমাৰ বন্ধুত্বতো মানে ইমানেই গভীৰ যে, আমাৰ এনেকুৱাই লাগে যে কালিয়েতো কথা পাতিছিলোঁ।
হয়। বন্ধুত্বত বিশ্বাস ভংগ কৰিব নালাগে। তাৰপাছত একে অপকৰ সন্মান কৰিব লাগে। সদায় সহায়ত হাত আগবঢ়াব লাগে। এনেকুৱা হ'ব লাগে বন্ধুত্ব বিলাক।
অ', অ', তুমি ঠিকেই কৈছা। আৰু আমি এ নিজৰ বন্ধুজনৰ বা মোৰেই ভুল হ'লে ধৰা, মোৰ বন্ধুজনে মোক দেখুৱাই দিলে বা দে মোৰ বন্ধুজনৰ ভুল হ'ল মই তাক দেখুৱাই দিলোঁ। এইটোয়ে মোৰ মতে প্ৰকৃত বন্ধুত্ব। এনেকুৱা নহয় যে সি ভুল কৰি আছে, কিন্তু মই তাৰ বন্ধু কাৰণে মই তাৰ সহায় কৰি আছোঁ বা সহযোগ কৰি আছোঁ।
হয়, এইটো কিন্তু সঁচা কথা কৈছা তুমি একদম। মানে ধৰা, মোৰ বন্ধু এজন বা তোমাৰ বন্ধু এজন যদি বেয়া দিশত যাই আছে, সেই দিশটোৰ পৰা আমি আঁতৰাই আনিব লাগিব। আমি ঠেলি দিব নালাগে, যদি প্ৰকৃত বন্ধু হয়।
ঠিকেই কৈছা। আৰু কিছুমান এনেকুৱা মানুহ আছে যে নিজৰ আ আৰু দিয়ে, মোৰ মতে এনেকুৱা কৰাটো উচিত নহয়। কাৰণ আমি ধন সম্পত্তি ত অ', নহ'লে বা বেলেগ বস্তু বিলাকটো জীৱনত আৰু পাই থাকিব পাৰোঁ, কিন্তু এজন যদি প্ৰকৃত বন্ধু আমি হেৰাই দিওঁ সেইজন আমি জীৱনত কেতিয়াও আৰু পাব নোৱাৰো।
হয়, সেইটো কিন্তু সঁচা কথা। মানে প্ৰকৃত বন্ধু জীৱনৰ আটাইতকৈ মূল্যবান ধন।
ঠিকে কৈছা তুমি, মোৰ মতে এনেকুৱাই। আৰু বেছিভাগ ক'ব গ'লে, আমাৰ স্কুলৰ বন্ধু বিলাকতো আমাৰ আটাইতকৈ মৰমিয়াল আছিল। কাৰণ আমাৰ তেতিয়া একো মনত স্বাৰ্থ ভাৱ নাছিল, আ ত' আমি মানে আমি একেলগে থাকো একেলগে খেলা-ধূলা কৰো। পঢ়ো, আমি ইজনে আনজনৰ ভালটোৱেই বিচাৰিছিলো।
হয়, মানে অকল স্কুলৰ বন্ধু বুলি নহয়, ধৰা আমি কিবা এটা খেল খেলিবলৈ গ'লো, তেতিয়াও এজন ভাল বন্ধুত্ব এজন পোৱা যায়। ভাল মনৰ যদি মিলি যায়।
উম, ঠিকেই কৈছা তুমি মেইন। আমি আৰু বন্ধুত্ব এনেকুৱা নহয় যে, আমি অকল স্কুলত পাইছো বা এনেকুৱা কলেজ কিবা-কিবি আমি বাহিৰত ক'বাত কোনোবা এটা জাগাত গ'লেও, কোনোবা এজনৰ লগত ভালকে এ কথা পাতিলে, ক'বাত কিবা থাকিলে, আমি সেইজনকো আমাৰ ভাল বন্ধু হিচাপে ভাবি ল'ব পাৰো যদি আহ দুজনৰ মাজত মন মিলে আৰু।
হয় মানে উম মোৰ লগতো এনেকুৱা মানে হৈছে মানে ক'ৰবাত এখন খেল খেলিবলৈ গ'লে তেতিয়া ভাল মনৰ মানে মনে মিলা যদি হয় তেতিয়াহ'লে হৈ যায় আৰু সেই বন্ধুত্ব মানে পুৰা মানে প্ৰকৃত বন্ধুত্ব বুলিয়ে ক'ব পাৰি।
উ সেনেকুৱা বাৰু মোৰ লগতো বহুত হৈছে আমি যেতিয়া কৰ'বাত যাও বা ক'ৰবাত ভাল মানুহ এজন লগ পালো আমাৰ বয়সৰ তেতিয়া আমি আৰু মই ভাবো যে বন্ধুত্ব আমি এনেকুৱা নহয় যে আমাৰ সমান বয়স হ'ব লাগিব আমাৰ কিছু কেতিয়াবা আমাতকৈ সৰু কেতিয়াবা আমাতকৈ ডাঙৰ সেনেকুৱা মানুহ বিলাক আকৌ আমাৰ লগত বন্ধুত্ব হ'ব পাৰে তেনেকুৱা মানুহৰ লগত তুমি কি ভাবা?
হয় ময়ো সেইটোৱে ভাবোঁ মানে, একে সমনীয়াই যে বন্ধুত্ব হ'ব সেইটোতো নহয়।
উম ঠিকেই কৈছা তুমি সেইটো।
দিয়া নহ'লে আজি এইখিনিতে সামৰণি কৰোঁ।
অ' অ' দিয়া আকৌ কেতিয়াবা কথা পাতিম এনেকে বেলেগ এটা বিষয় লৈ পেলাই।
উম দিয়া ৰাখিছো।
উম দে ৰাখিছো দিয়া।